হেল্ল', অ কোৱা, এইয়া মই তোমাৰ বহি আছো। কোৱা যিয়ে গৰম পেলাইছে
তাকেতো, এই হেৰি নহয়, এই টাউনৰ ফালে যাবি নেকি?
টাউনৰ ফালে অ, যাবলগীয়া আছিল বাৰু আজি
হেৰি এই যে তোৰ লগৰটোৰ যে চিনাকী দোকানখন আছিলে মোবাইলৰ
অহ, অ
তই ফোন এটা কৰি সুধিবিচোন, খোলা থাকে নাথাকে?
আজি শনিবাৰ ন, খোলা থাকিব চাগে দেই, মই তেওঁক ফোন এটা মাৰি চাম বাৰু
হেৰি যে এই তই ওলাবিচোন আবেলি
তোমাৰ কি মোবাইলটো কিবা?
মোবাইলটো মানে অলপমান প্ৰব্লেম দিছে। দিছপেল যে প্ৰব্লেম দিছে।
অহ বুজিছো অহ। এইটো মোৰ এই মানে নতুনকৈ লগালে তেনেকুৱা দিয়ে।
ন
তাত দেখা হ'লে আকৌ ভালকৈ দিব চাগে।
তাকে তো, মই মানে প্ৰব্লেমটো ধৰিব পৰা নাই।
এই জি
আহ যদি টিপ খাই যায়।
অ' মোৰো তেনে সেইটে মইয়ো কোন ওচৰকে যিটি দীপ খাই গৈছে ফ লালা ল সেইটো কাৰণে মই তাকে মই দেখালোঁ। ক'ব আকৌ ঠিক কৰি দিলে। তোমাৰ তোমাৰ ধৰি লও চাই লয় যদি একেবাৰে বেয়া হৈ যায় ধৰি লোৱা কিবা ৱাৰেণ্টি থাকেতো তোমাৰো তোমাৰো ওৱণ্টি পাবা চাগে তোমাৰ এই মাজতে লগাইছা হে
উ মোৰ কিমান তোৰ আজি অ' দহ দিন হৈছে বেছিতকে বেছি।
দহ দিনো নহয় এসপ্তাহ মান হুবই চাগে, মানে তাৰে যদি তুমি এ নো এই এইটো তোমাৰ ভেলিডিটি আছেই চাগে। এই এইটো তোমাৰ লগ লগঢিব অ' বেছি দিন এ এশ মান দিব লাগিব ছাগে। কিবা এটা দিব লাগিব এনেই লগোৱা
গম পাইছো। এতিয়া চাৰ্জটা ল'ব চাগ কিবা।
নতুন এখন লগাই দিব।
তই খালি ফোনটো মাৰি পেলাই তটা সুধি থৈ দিবি। তই মই গুচি যাম আৰু তই কি কেমেৰা ললি নেকি?
কেমেৰা মই নাই লোৱা। মই মানে ধৰা কালি যোনটো কেমেৰা আহিছে।
আহ নিকনৰ ন নে নিকন নে কিহৰ?
কি কেমেৰা কি কেমেৰা আৰ চিক্স ভি এই বা তোমাৰ মানে গৰম দিনত যে কেমেৰাটোত মানে তোমাৰ ফেন আছে। এনেই বেলেগ বেলেগত নাই। সেইটোত মানে ফেন আছে। কি মজা মানে তোমাৰ ধৰি লোৱা গৰম হওক। ধলি হওক বালি হওক। তোমাৰ মানে একে পুৰা বালি অ' আতৰাই একে চব লৈ যায় মানে ভাল। কেমেৰা চাফা কৰি পেলাই একে
দামো লয় ছাগে সেই অনুযায়ী।
অ' দামো লয়। তোমাৰ মানে এতিয়া অফাৰ এটা দি আছে তোমাৰ মানে তোমাক। কালি যে মই যোনটো ষ্টৰি লগাইছো। যোনটো অডিঅ' যে লগাইছো তোমাৰ সটো তামিলৰ হয় এই তামিল অ' এইটো ধৰি লও তোমাৰ ধৰি লও মিনি ব্লগ বনোৱা নহয় কিবা ভিডিঅ' বনোৱা নহয়। ভিডিঅ' কিবা এডিট কৰা সেই সেইখন ফটো যদি তুমি চচিয়েল মিডিয় আপলোড কৰা সেইটো যদি ভিৱাৰছ নহয়। লাইক মানে বহুতে পায় মানে বহুত। তোমাক মানে এটা। কেমেৰা ফ্ৰী কৰি দ যোনটো কেমেৰাৰ দাম তিনি লাখ টকা তোমাক ফ ফ্ৰী কৰি দিব মানে এ আমাৰ তেজপুৰত অকল ছটা কেমেৰা আহিছে। আৰচি ফি স ত মানে তোমাক ফ্ৰী কে দিব কিন্তু তোমাৰ মানে একে কেনেকুৱা কো যাব লাগিব এই এইটো এক মিলিয়ন লাইক। ধৰি লোৱা নহয় এক মিন এক মিলিয়নত নহয় মানে কটো যাব পাৰে। হাজাৰটো যাব পাৰে মাত্ৰ ভাল হ'ব লাগিব। মানে বেছি হ'ব লাগিব। এই তেনেকুৱা মানে কনটেন্ট ক্ৰিয়েটৰ বিলাকৰ কাৰণে ভাল হৈছে আৰু
গম পাইছো গম পাইছো আজিকালি বহুত পইচা আছেটো কনটেনট ক্ৰিয়েচনৰ নিচিনা এতিয়া মানে পইচা তই বেলেগ ফিল্ডত নাপাৱত।
অ এতিয়া মানে আকৌ সিহঁতৰ পাৱাৰো আছে
উ পাৱাৰ আছে পাৱাৰ আছে যিমানটো মানে কি জান যিমানটো তোৰ মোবাইলে আজিকালি ঘটি দিয়ে এটা মানুহক যিমান খিনি পইচা দি দিয়ে আৰু নালাগে আৰু
নালাগে আৰু সেইটোয়ে এতিয়া তোমাৰ সেয়া এইটো এইটো কথা মই তোমাৰ এই দিকুতাক কৈ চাম ন মানে সিও এতিয়া লাগি আছেটো সি এতিয়া তোমাৰ এই কে কিবা কেমেৰা এটা কিনাৰ মাজত লৈছে এতিয়া সি এদিত এদিতো কৰি থাকে হয়নে
উম উম সি বৰ ধুনীয়া এডিট কৰে
অ তাক মই যদি এপাক কৈ দিওঁ যদি তুমি বোলো এনেকুৱা এনেকুৱা এনে আপলোড কৰি চোৱা আৰু যদি বোলে ভাইৰেল হৈ গ'ল ভাইৰেল হৈ গ'লেতো তোমাৰ ন এটা কেমেৰা মোক ফ্ৰি গ পাই আছে এইকাৰণে কাট
আৰু এনেও তাৰ মানে কি সেইটোত তোৰ অলপ ৰাপ আছে
ৰাপ আছে কেৰিয়াৰ আছে তাত সি যদি মানে ভালকৈ যদি আৰু কৰিব পাৰে তাৰ মানে ভিডিঅ' পুৰা ধুনীয়া আছে কিন্তু মানে সি যদি আৰু ভালকে বনাই
সেইটয়ে সি এতিয়া তাৰ ফটো চটো বিলাকো দেখিছানে এডিট কৰা বিলাক
অঁ অ এডিট কৰাবিলাক ভাল আছে ভাল ধুনীয়া এডিট কৰিছে অঁ সেইটো সি যদি আৰু কৰি যায় মানে সি মোক সেইদিনা সুধিছিলে
উম
মই তোমাক ক'লোঁ বোলো যে মই এতিয়া য'ত যাওঁ তাত গৈ পেলাই তুমি এনে এপাক সুধি চাবা কিয় কওঁ তাত সুধি চালে তুমি কচিং চচিং ল'ব নালাগে মানে তোমাৰ এনে কথা চথা পাতি আহিলে তুমি যে নিজেও অকণ ভাল পাবা যে মোৰ কেমেৰাতো লৈছো যে মোক কি এতিয়া এনেই ভিডিঅ' চিডিঅ' বনাই থাকে হয়নে
ন কিছুমান নতুন কথা সি শিকিবও পাৰিব ধৰ
মই এদিন নহক এই কালি যেনেকৈ মই ৱৰ্কশ্বপলৈ লৈ গৈছো তেনেকৈ মানে তাক এদিন লৈ যাব লাগিব
অ সেইটো কিন্তু কৰিব পাৰ তই এবাৰ তাক ক'ব পাৰ অ যে নেক্স যদি আৰু এনেকুৱা ৱৰ্কশ্বপ হয় মই তোমাক কম ওলাবা
মানে কি কওঁ তাত মানে চব ভেৰাইটিয়ে কেমেৰা সেইটো অকল কেননৰ চব কেমেৰা সে তোমাৰ মানে অ আমাৰ যিমানতটো কেননৰ কেমেৰা আছে
উম গম পাইছো মানে সেই আৰু তোৰ প্ৰত্যেকটো কেমেৰাৰ বিষয়ে জানিবি
জানিব এইটো ধুনীয়াকে জানিব
সি এতিয়া এনে মিনি ব্লগ কিবা কিবি বনাই থাকে ন কিবা কিবি ভিডিঅ' সি মানে তাত মানে যোনটো কেমেৰা ইউজ হয় এতিয়া টাটাত যোনটো আছে সেইটো কেমেৰা দি মানে ইমান খাচ নহয়
উ গম পাইছো এ আৰু সেইটো সেইটো সম্ভৱ পুৰণাও হৈছে হ'বলা
পুৰণা হৈছে সি ধৰিলও এতিয়া ডিচকাউন্টতো পাব পাৰে যদি মানে এতিয়া যোনটো মেন্টৰ লগত যদি কথা চথা পাতে কেনন কালি মানে একে মানে তোমাৰ নৰ্থ ৰ্ইষ্টৰ মানে এইটো ভাল একে এই এইটো ফেশ্বন ডিজাইনৰ একে মেইন ফটোগ্ৰাফাৰ সি আহিছে তোমাৰ কেননৰ তোমাৰ মেইন মেন্টৰ
অ অ
তাৰ লগত মানে কথা চথা পাতিলো যে সি কৈছে কৈছে বোলে তোমালোকৰ যদি এনেকুৱা কচিং চচিং ল'ব পৰা ফ্ৰী আছে মানে সেই তেনেকা মই তাক মানে দিকুদাই কিবা কৈ চাম হয়নে নাই
সেইট এনে এনেই তই মানে কি ভাবিছ যে তই বিলাক লাইনত যাবি বুলি ভাবিছ নেকি তই
যাম বুলিটো তেনেকুৱা মানে ভাবা নাই কিয় কাৰণ যেতিয়ালৈকে যদিও মানে একো চাকৰি তাকৰি নাপাও তেতিয়ালৈকে এয়া কৈ থাকিব লাগিব
অ অ নহয় মানে কিয় কৈছো জান এইটোতো কিন্তু বহুত তোৰ টকা পইচা আছে তই যদিহে মানে কৰিব পাৰ আৰু। যদি তোৰ বাৰু তোৰ মন নাই, তেতিয়া বেলেগ কথা।
এ মোৰ মানে ইমানদে খাছ মন নাই, কিয় জান নে? এতিয়া মানে ধৰি লোৱা, চব চিজন বাই চিজনহে কথা।
সেই মানে এটা কথা হয় কিন্তু, মানে এইবিলাক বিজনেছবিলাক কেনেকুৱাটো ছিকিয়ৰ নহয় টো। মানে চাকৰি বস্তুটো যেনেকুৱা ধৰ। এই ব্যৱসায় বস্তুটো অ' এই বস্তুটো মানে ফালে কি ছিকিয়ৰ নহয়। তই প্ৰথম অলপমান হেৰি কৰিব লা ব লাগিব। তাৰপিছত তই পাবি গৈ ফলটো।
এতিয়া ধৰি লোৱা, নৱেম্বৰত বিয়া আছে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই তিনিমাহ মই কাম কৰিলোঁ। তিনিমাহ কাম কৰি মই গোটেই বছৰটো খাব পাৰিম নেকি? নোৱাৰোঁতো। এ তেনেকৈ। সিহিতে এতিয়া মানে যোনবিলাক ফটোগ্ৰাফাৰ মানে মোতকৈ ভাল - ভাল আও
উম।
সিন্তে এতিয়া নিজৰ কামৰ চৰ্চবিলাক উলিয়াই লৈছে, যেনেকৈ ধৰি লোৱা, দে অ'- এ- আজি কাম নাই। আজি ফটোশ্বুট টা কৰোঁ। ফটোশ্বুট কৰিলে পাঁচশ-হাজাৰ কিবা এটা পাম। তেনেকৈ দিনে কিছুমানে উলিয়াই আছে। তেনে- তেনেকৈ উলিয়াই লব পাৰে আৰু। এতিয়া কিছুমানৰ তেনেকুৱা লগৰ কথা। কি
আকৌ কিছুমান ধৰ, তোৰ- আকৌ কিছুমান ধৰ, তোৰ গুচি গ'ল ক'বাত চিনেমাটোগ্ৰাফী লাইনত বা কিবা সেইবিলাকত গ'লে তোৰ সেয়াও কাম ওলাই থাকে।
সেইটো এতিয়া, মানে চবৰ নিজৰ লগত কথা আৰু। নিজে যি কওঁ
বোলে অকল মই ফ'টোৱে উঠাম বা অকল ভিডিঅ'ই কৰিম। সেইটো হয়, ইবোৰ নিজৰ ওপৰত
নিজৰ ওপৰত কথা এতিয়া। আমিতো গ'লে নহ'ব। আমি এতিয়া- এতিয়া আমি যি কৰিছোঁ আৰু এ তিয়া আমাৰ আমিতো সৰু-সুৰা। আমাতকৈ কিমান ডাঙৰ - ডাঙৰ আছে। কালি মা কৈ থাকিলে, তুমি একো কৰিব নোৱাৰিবা জীৱনত। ভাবিয়ে থাকিব লাগিব, যে এইটো কৰিম, এইটো কৰিম, এইটো কৰিম বুলি ভাবি থাকিলে নহ'ব। মানে নিজৰ কেমেৰা এটা লাগিব।
লাগিব - লাগিব। নহয়, মানে কি জান? নিজৰ কেমেৰা এটা তই ল'লে তই শিকিব পাৰিবি।
শিকিব পাৰিম। সেইটোৱে। দুদিনৰ- এই দুদিনত পাম। আকৌ দুদিনত সেই ভাড়াও দিব লাগিব।
ন' আকৌ ভাড়া দিব লাগিব। প্লাছ আক' তোৰ এনেকুৱা হ'ব, কিবা এটা বেয়া হ'লে আকৌ প- পইচা ভৰিব
পইচা ভৰিব লাগিব, এইটোৱে। আকৌ নিজৰ কেমেৰা থাকিলে মানে, সেইটো অকণ ভাল থাকে আৰু।
সেইটোৱে। তই শিকোঁ বুলি ক'লে, যিকোনো বস্তুটো তই শিকিব পাৰ মানে। তো ভয় নাথাকে। কিবা বেয়া হ'লেও তই কাকো একো কব নালাগে না।
সেইটোৱে। আজিকালি তোমাৰ আকৌ এনেকুৱাও নহয় যে, কাৰোবাৰ তাত গৈ পেলাই পাৰ্ছনেলি ল'ব লাগিব। আজিকালি ইউটিউবত কিবা ফুল ফ্ৰি আছে। তুমি ইউটিউবৰ পৰা শিকি থাকা।
আজিকালি সেইটোৱেই ভাল, মানে তই কিবা এটা বস্তু শিকিবলৈ তই ইউটিউবটোত তই ছাৰ্চ কৰ। যিকোনো। এভ্ৰিথিং বস্তু তই পাবি বে।
চব পাম তাত। আজিকালি মানে পঢ়া
আজি এই পোৱালিয়ে তই ভাবচোন। এই এক্জামৰ কাৰণে প্ৰিপিয়চন কৰি দিয়ে, অনলাইন পঢ়ি পেলাই।
তাকো ইউটিউবত- ইউটিউবত, উম।
এই যে ফ্ৰি কৰ্ছবিলাক যে দি আছে, যোনবিলাক যে, সেইবিলাক পঢ়ি পেলাই চালা তোৰ হেৰি এক্জাম উলিয়াই দিয়ে। চৰকাৰী এক্জাম।
চৰকাৰী এক্জাম উলিয়ায় দিয়ে, অ'। মানে কি কিছুমানে ধৰি লও তোমাৰ ছাব্ক্ৰিপশ্যন ল'ব লাগে যে ইমান ট লব লাগ তেতিয়া তুমি গোটেই মাহতটো পঢ়িব পাৰি। কিন্তু কিছুমানে যে ফ্ৰী ফিক পঢ়াই আছে ফিক পঢ়াই খিনি কিমান মানে কিমান ভাল কাম কৰি আছে হয় নে জানা নে
অ, মানে ফ্ৰী হয় মানে কি জানা ইহতৰ দুটা আছে তোৰ কণ্ডিশন এটা হৈ গ'ল সিহতে পইচা দি পঢ়ায় আৰু কেইটামান সিহতে এনেই ফ্ৰীতে উলিয়াই দিৱ। দিয়ে অ, তোৰ এভেটাইচ নিদিয়ে কাৰনে? তই সেইখিনিকে পঢ়িললে হৈ গ'ল নহয়।
এইখিনি হৈ যাব অ, এ এনে কি তোমাৰ ধৰি লোৱা আহ মাহেকৰ মৰত তুমি কিবা পইচাটা দিলা কিবা ছাপচক্রিপচন টাপছক্রিপচন ললা লোৱাৰ পাছত ধৰি লোৱা তোমাৰ এই তাত কি ভালকে পঢ়াব নে - নে ইয়াত ভালকে পঢ়াব?
তাত মানে বেছি গুৰুত্ব দিব আৰু তোক।
অ - অ মানে তোমাকোকে সুধিব যে এইটো ডাউট আছে নেকি।
অ, মানে মেইন কথাটো কি জান এতিয়া ধৰ তোৰ এ পি এছ চি বা এনেকুৱা অলপ ভাল লেভেলৰ পৰীক্ষা ত বোলে ক'চিং কৰিব বিচাৰিছ? তেতিয়া বেলেগ কথাতটো কৰিব পাৰ তাত অলপমান পৰিসৰটো ডাঙৰ হয়তো? চাবজেক্ট বিলাকৰ কিন্তু তই ভাবিছো যে এনেই। মই থাৰ্ড গ্ৰেডৰ দিম বা ত ফৰ্থ গ্ৰেডৰ দিম।
হম
তেনেকুৱা হ'লে তই খালী চিলেবাছখন প্ৰথম চাব লাগিব? চিলেবাছ খন চাই তই মানে। প্ৰভিয় প্ৰভিয়াছ ইয় কন বিলাক চাব লাগিব কুৱন পেপাৰ। এতিয়াই গম পাবি যে কোনটো - কোনটো হেৰি পৰা তোৰ বেছিকে আহিছে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি এইবিলাক কোন। পাৰ্টৰ পৰা কেই নম্বৰকে কুৱেশচন আহিছে কি ধৰণৰ কুৱেশচন আহিব পাৰে। সেই হিচাপে তো টপিক বিলাক টপিক ৱাইজটো
ত' উল - উল অ, পঢ়ি গলে মানে হৈ যাব ন।
বাহিৰে আৰু চাবক্রিপশ্যন ল'ব নালাগে মানে।
উম, সেইটোৱেই কথা মানে মই। মই সেইটো কথাই বুজি পোৱা নাছিলো বোলো মেইন কৈ গুৰুত্ব ক'ত দিয়ে যে ফ্ৰি কচিং এটা থাকে। তা আকৌ তোমাৰ পইচা দি পঢ়া থাকে।
মানে তই আমাৰ যোনবিলাক যে এ ডি আৰি বা এইবিলাক যে হয়।
অহ - অহ - অহ।
তই কোচিং নোলোৱাকৈও তই পাছ কৰিব পাৰ তই খালি পঢ়াৰ মেথ
উম, অ, তোমাৰ সেইটো মানে টেকনিক লাগিব? টেকনিকটো হ'ল এতিয়া ধৰি লোৱা আক কপিল লাই কপিল এতিয়াতো একো কব পৰা কচিং লোৱা নাই যে মই ইয়াৰ পৰা। ইয়াৰ বাবুই নিজৰ
কপিলৰ কথা ভাব ৰণীৰ কথা ভাব কানুৰ কথা ভাব। কোনটোৱে কচিং লৈছে এই বিতুপনৰ কথা ভাব।
অ, বিদুপন দাৰ কাৰণে ষ্ট্ৰাগল আছে দেই বহুত কষ্ট কৰিছে? যোনবিলাকে মানে চাকৰি পাব লাগে সিনতে পাইছেই বাৰু। পাইছে কষ্ট কৰিছে ন।